হেল্ল'
হেল্ল'
হেল্লো হয় হয় হয় পাইছো মোক শুনা পাইছেনে শুনা পাই আছেনে? হেল্ল' শুনা পাই আছে নে?
অ
হয় মই আছো এনে বহি তুমি কি কৰিছা?
মই মই এয়া পানী খাই উঠি বহি আছো বাকী খবৰ খাতি কেনে
খবৰ খাতি ভাল ভাল তোমাৰ ভালনে?
হয় হয় মোৰো ভালেই ভালেই তাকে বহুত বহু দিন হ'ল বোলো তোমালৈ ফোন চোন কৰা নাই আজি এটা বিশেষ বিষয়ৰ ওপৰত কথা পাতো বুলি ফোন কৰিলো মানে
হয় কেনেকুৱা কি ধৰণৰ হ'ব বিষয়টো তুমি কোৱাচোন বাও
বিষয়টো মানে তোমাৰ হেৰি এই আমাৰ মানে মানুহবোৰে যে হাঁহে যে
হাঁহিৰ মানে কিয় প্ৰয়োজন মানে সেই তাৰ ওপৰতে কথা পাতি বুলি ভাবিছো কেনেকুৱা হ'ব আৰু বিষয়টো
হয় তুমি একদম এটা বহুত ধুনীয়া এটা বিষয়ে বাছি উলিয়াইছা আজিৰ কাৰণে অহ হয় বহুত ধুনীয়া হ'ব বিষয়টো
উম তাকে মানে এতিয়া কবলৈ গ'লে কি হয় আমাৰ মানুহৰ মানে হাঁহি থাকিলে বহুত খিনি উপকাৰ হয় ক'বলৈ গলে
মানে আজিকালি যি মানুহৰ মানে অহ আজিকালি মানুহবোৰতো কিমান মানসিক চাপ থাকে সেইবোৰতো দেখি চায় হয় নে সেই অহ সেইবোৰৰ সেইবোৰ যেতিয়া মানে হৈ থাকে মানে মানসিক ভাৱে মানুহ যেতিয়া দুৰ্বল হৈ থাকে মানুহে তেতিয়া হাঁহিব লাগে আৰু হাঁহৰ ফলত মানে মানুহৰ বহু খিনি উপকাৰ হয় কবলৈ গ'লে
হয় হয় হয়
কাৰণ অহাৰ লগে লগে মানে সেইটো এটা হাহঁতো মানে ব্যায়াম বুলি কয় মানুহে সেইটো কথা গম পোৱা নাই তুমি
হয় হয় হয় হাহঁতো একদম শৰীৰৰ এটা ভাল ব্যায়াম হয়
অহ হয় হয় এটা কথা তুমি লক্ষ্য কৰিছা নাই জানো আজি- কালি মানে চহৰ নগৰৰ- কোনো কোনো ক্ষেত্ৰত এনেকে অহ মানে মানুহে যে হাঁহে যে সেই হাঁহৰ কিন্তু কিছুমান হেৰিও মানে যেনেকে নাচ গানৰ যেনেকে এ শিকাই তেনেকে আজি আজিকালি মানুহবোৰে হাঁহিবলৈও শিকাবলগীয়া নিচিনা হৈ পৰিছে কিন্তু
হয় হয় হয়।
আৰু তোমাৰ এতিয়া মানুহে যেতিয়া হাঁহি থাকে মানুহৰ যি দুখ কষ্ট থাকে আৰু মানসিক যি যি চাপ থাকে সেইবোৰ একদম মানে তোমাৰ কমি গুচি যায়। বুজিছা, সেইবাবে মানুহে হাঁহি - হাহিঁৰ থাকিব লাগে আৰু তোমাৰ অঁহ এই এটা কথা কি হ'ল মানে মানুহহে সদায় এ তোমাৰ হাঁহিমুখী মানুহৰ লগত কত থাকিব লগত থাকিব লাগে আৰু মানে হাঁহিমুখি মানুহৰ বন্ধু- ব বন্ধু মানে ভাল হয় মানে আৰু বেছি হয়। মানে তুমি এতিয়া চাবলৈ গলে কি হয়, কোনোবা যদি এ মানে ইমানকে কথা বতৰা নমতা, হাঁহি মেলি নথকা মানুহ এটাৰ লগত বন্ধু কৰি যিমান ভাল- ভাল লাগিব তাতকেও অধিক ভাল লাগিব এজন একদম হাঁহিমুখী মানুহৰ লগত বন্ধুত্ব কৰা। হয় নহয় বাৰু?
হয়, হয়, হয়।
আচলতে সেইবাবে নিজেও হাঁহি থাকিব লাগে আৰু আনক- আকৌ হাঁহি থাকিবলৈ মানে শিকাব লাগে কাৰণ, সেয়াই মানুহৰ যি দুখ কষ্ট সেইবোৰ কমে বুলি মই প্ৰথম আমি কৈছো এ উম হেল্ল'-
হয়, শুনি আছো হয়।
অহ, মানে মানুহৰ তোমাৰ যি এইবিলাক ষ্ট্ৰেচ থাকে সেইবোৰ একদম কমি যায় কবলৈ গ'লে- অহ সেইবাবেও হাঁহিব লাগে। এ তোমাৰ আৰু তোমাৰ আজিকালি কি হয়? মানুহবোৰৰ মানে হাঁহিবলে মানুহে- পাহৰি যোৱাৰ নিচিনা হৈছে মানুহৰ যি কৰ্ম ক্ষেত্ৰত মানুহ- মানে একদম লাগি আছে লাগি থকাৰ ফলত মানুহৰ মানে বহুতখিনি দুখ কষ্ট পাইছে আৰু তাৰ ফলত মানে মানুহে হাঁহিবলৈ পাহৰি যোৱাৰ নিচিনা হৈ গৈছে।
হয়, হয়, হয়।
সেইবাবে তোমাৰ মানে আমি সৰু কথাটো মানে হাঁহিব লাগে কাৰণ হাঁহৰ মানে- বহুখিনি মানে উপকাৰ আছে তোমাৰ স্বাস্থ্যৰ ভালে থাকিব তাৰ পিছত যি মূৰৰ বিষ হ'ব সেইবোৰ- ভালে থাকিব মানে তোমাৰ স্বাস্থ্যৰ যদি যতন ল'ব খোজা তুমি হাঁহিটো তোমাৰ জীৱনত- এক'দম মানে প্ৰথম কাম আৰু- বুজিছা! আৰু হাঁহি থকা মান- নহয় চোন আনেও ভাল পায় আকৌ সেইটো কথা গম পোৱা নাই তুমি। উমহ কিন্তু, কিন্তু অহ হয় হয় আৰু এটা কথা কি হ'ল অ কিন্তু মানুহে চব কথাটো কিন্তু হাঁহিলে নহ- হয় আকৌ চব কথাটো মানে মানুহে হাঁহিব নালাগে। হয় নহয়? মানে তোমাৰ এতিয়া চাবলে গ'লে কি হয় এই কোনোবাই যেনিবা কিবা মানে কাৰোবাৰ যেনিবা একদম পুৰা দুখ হৈ আছে মানে আনৰ দুখ- হাঁহিব নালাগে। মানে তেওঁক মানে তল প পেলাই মানে হাঁহিব নালাগে আৰু। মানে তেওঁ যেতিয়া দুখ কৰি থাকে তেওঁ প্ৰথমে বুজাব লাগে বুজোৱাৰ প পিছতহে তেওঁ মানে তেওঁ লগত হাঁহিমুখি মানে কথা পাতিব লাগে মানে আজিকালি মানুহ চাবাচোন একদম মানুহক ইনচাল কৰি মানে তল পেলাই হাঁহে মানে সৰু বুলি হাঁহে মানে যে এই এইটো একদম মানে কিবা আৰু সেই বুলি হাঁহে আৰু মানুহে কিন্তু সেইটো হাঁহিব নালাগে। আৰু তোমাৰ একদম উমহ, এতিয়া মানুহ এটা যেনি মানুহ এজন যেনিবা তোমাৰ মানে ম মৰিবলে লৈছে তাৰ পিছত আহ সেই ঘৰৰ মানুহ ঘৰ আগত যদি তুমি হাঁহি দিয়া পতককে তোমাৰ মানে সেই মানুহ মানুহ কিজনে তোমাৰ কথা কেনেদৰে ভাবিব সেই কথাও মানে ভাবি চিন্তিহে মানুহে কাম কৰিব লাগে বুজিছা অ সেইবাবে মান মানুহে হাঁহিব লাগে হাঁহিব নালাগে বুলি কোৱা নাই হঁহাটো আমাৰ শৰীৰৰ বাবে উপযোগী আৰু তোমাৰ সমাজ খনো মানে ভালি ভালে থাকে ক'বলে গ'লে। কিন্তু যে য'তে ততে যে হাঁহি দিম সেইটো কথাও মানে নহয় আৰু
নহয় হয়
হাঁহিৰ ওপৰত তুমি অলপ মতামত দিয়াচোন বাৰু
হয় হয় তুমি হাঁহিৰ সৈতে বহুখিনি কথা ক'লা এই তোমাৰ হাঁহিটো আমাৰ স্বাস্থ্যৰ কাৰণে এটা একদম সুন্দৰ এটা ব্যায়াম হয়। হাহিলে যি আমাৰ এ শৰীৰৰ মাথাৰ বিষ যি গাঁঠিৰ বিষ এইসমূহ কমা দেখা যায় আৰু হাঁহিলে তোমাৰ এ আমাৰ যি এণ্ড'ফিন হ'ৰমন সেই এণ্ডফিন হ'ৰমন ৰিলিজ হয় গম পাইছা নাই তুমি
উম হয়
হয় হয় তোমাৰ আৰু হাঁহিলে তোমাৰ কি আমাৰ হাওঁফাওঁ আ হাওঁফাও ভালে থাকে আৰু কি হয় উম লোকক লোকক দুখ দি কিন্তু নিজে হাঁহিব নেলাগে কিন্তু
নালাগে নালাগে
হয় হয় এতিয়া এনেই কথাটো কৈছোঁ তোমাৰ এ ঘৰৰ যিকোনো এটা আ কাজিয়াত যেনিবা গিৰিয়েক ঘৈণীয়েকে কাজিয়া লাগিলে এই কাজিয়াত যদি তোমাৰ গিৰিয়েকজনে যদি হাঁহি মুখে যদি ঘৈণীয়েকজনী বুজাই বা আ এনেই ধেমালি কৰিছিলোঁ হা মুখে যদি বুজাই তাৰ কাজিয়া সেই সেইখিনিতে সামকতা দেখা যায় হয় হয় আৰু কি হয় হাঁহি যি হাঁহি মুখীয়াল যি বন্ধু বন্ধুৰ লগত থাকিও ভাল লাগে কিবা এটা
হয় হয় একদম
হয় এই তেনেকুৱা হাঁহি থাকিব লাগে আমাৰ স্বাস্থ্যৰ কাৰণে বহুত ভাল
হয়। উমহ, আজিকালি কিন্তু আজিকালি সেইয়াত দেখিছাই নহয় তোমাৰ একদম কাজিয়া পেচাল কিমান হৈ থাকে তুমি যে এনেকেদৰে ক'লা তোমাৰ মানে পতি পত্নীৰ ক্ষেত্ৰত যেনেদৰে ক'লা আমি ঠিক তেনেদৰে সকলো ক্ষেত্ৰতে মানে এতিয়া তোমাক যদি কোনোবাই কিবা এটা কথা তোমাৰ লগত কাজিয়া কৰিছে হয় নহয় তুমি সেই কাজিয়াখনত যদি তুমি যদি তাৰ ওপৰত যদি বেছি দৰে যদি মাত মাতি দিয়া মানে তুমি বেছিকৈ যদি কৈ দিয়া তাৰ ফলত কিন্তু কাজিয়াখন বেছি ডাঙৰহে হৈ যা যাব। তাৰ পৰিৱৰ্তে যদি তুমি যদি এটা হাঁহি মাৰি যদি ধুনীয়াকে তেওঁক কোৱা যে মোৰ ভুল হৈ গ'ল মানে ত মানে কেতি হেৰি নাযায় আৰু মানে বুজিছা উম সেইবাবেও হাঁহিব লাগে আৰু অ অ কোৱা
হয় এতিয়া আমাৰ এনে চাবলৈ গ'লে তোমাৰ যদি তোমাৰ হাঁহিবলে মন যায় কিছুমান আমাৰ মোবাইলতে বহুতো কমেডি চাবলৈ পোৱা যায় আমাৰ এতিয়া অসমীয়াৰ যি অভিনেতা এ কে কে দা সিদ্ধাৰ্থ শৰ্মা তেওঁলোকৰ কমেডি সমূহ চালে আমাৰ বহুতো হাঁহি উঠে আৰু জুবিন দাই জুবিনদাই বহুতো কমেডি কৰি থৈ গৈছে সেইসমূহ চালেও আমাৰ হাঁহি উঠে হয় যি আমাৰ লগৰীয়াৰ লগত আ্দা মাৰিলেও বহুত টো হাঁহি ওলোৱা দেখা যায়
হয় হয়
হয়
উম। মানে তোমাৰ হাঁহি থাকিলে মানে অ অ হাঁহি থাকিলে মানে তোমাৰ কি হয় তোমাৰ মনৰ যি দুখ কষ্ট থাকে সেইবোৰ মানে একদম তোমাৰ নাইকিয়া হৈ যায়। আৰু এটা কথা চাবাচোন তুমি? এই আমাৰ যি ডাঙৰ ডাঙৰ নেতা সমূহ মানে তুমি হিমন্ত বিশ্ব শৰ্মাক চোৱা তাৰ পিছত নৰেন্দ্ৰ মোডী হওক তাৰ পিছত মানে ব্যৱসায়ী চাবলে গ'লে আম্বানি। তেনেধৰণৰ লোকসকলেও কিন্তু হাঁহি থাকে। কিয় গম পোৱা নাই? হা অ যেতিয়া মানে হাঁহে হঁহাৰ ফলত মানে আনজনৰ মানে তেওঁৰ প্ৰতি বেয়া ভাৱ মানে ৰাখিবলৈ মন নোযোৱা নিচি নিচিনা হৈ যায় এক প্ৰকাৰ কবলে গ'লে। আৰু তোমাৰ এতিয়া আহ উম।
হয় এতিয়া তুমি যে ক'লা তোমাৰ এ তুমি এ ম এ এতিয়া ডাঙৰ ডাঙৰ নেতাসকলে এ তেওঁলোকে হাঁহি হাঁহি আমাৰ জনসাধাৰণক মোহিত কৰি পেলাইছে। এই হয় য খঙাল তুমি চাবাসোন খঙাল নেত নেতা এজনৰ যিমান তোমাৰ আ ফ্ৰেণ্ড থাকে বাহিৰ তাৰ বিপৰীতে তুমি হাঁহি থকা নেতাজনৰ মানে ফ্ৰেণ্ড ফলৱাছ বেছি দেখা যায়।
হয় হয়।
একদম সঁচা কথা কৈছা হয় আৰু তোমাৰ এই এতিয়া কবলে গলে তোমাৰ যেনিবা ধৰি লোৱা দেই তুমি এটা কোনোবা মানে এ কিবা মানে তুমি চাকৰি এটা কৰি আছা যেনিবা দেই। তোমাৰ তুমি তাত ক মানে কৰ্মৰত হৈ আছা। তোমাৰ যেনিবা বা কিবা এটা মানে ভুল হৈ গ'ল। তাৰপিছত তুমি তুমি তোমাক যেনিবা তোমাৰ অ বছ হওক মানে তোমাৰ যি তোমাতকে যি ডাঙৰ বিষয়াজনে যেনিবা তোমাক একদম কলে যে তোক এনেকে উলিয়াই দিম তোমাক গালি গালি সপনি যেনিবা পাৰিলে যেনিবা দেই। কিন্তু সেই সেই তেতিয়া তুমি একদম মানে কান্দি কাটি যদি দিয়া তেতিয়া তুমি কি বুজাই গম পোৱা নাই তেতিয়া এতিয়া তোমাক মানে তোমাক দুৰ্বল নিচিনা বুজাই। এক প্ৰকাৰ ক'বলে গ'লে আৰু তাৰ বিপৰীতে যদি তুমি যদি হাঁহি দিয়া মানে সেই ব্যৱসায় ক্ষেত্ৰত যদি তুমি তোমাক কোনোবাই কিবা ক'লে তুমি যদি ধুনীয়াকে হাঁহি দিয়া তেতিয়া ভাবে যে অ এইজনৰ কিবা এটা ভুল হৈ গ'ল এইবাৰলে তেওঁ ক্ষ ক্ষমা কমা কৰি দিও। সেই বুলি ভাবে আচলতে।
হয় হয় হয়। এয়া তুমি ঠিকেই কৈছা। এতিয়া বহুতো সমস্যা মানে কিছুমান সমস্যা হাঁহিমুখেৰে তোমাৰ আহ মানে সমাধান কৰিব পৰা যায়।
পৰা যায় হয়।
এতিয়া তুমি ক'লা এইটোৱে অফিচৰ যিটো কথা ক'লা সেই তেনেকুৱা কিছুমান উম। সমস্যা হাঁহিমুখে যদি সমাধান কৰিব পাৰা কিমান ভাল আৰু।
হয় হয় একদম।
হয়।
কিন্তু আজিকালি কি হৈছে মানুহবোৰৰ কি হৈছে একদম মানে ডিপ্ৰেশচনত থাকে যে সেইকাৰণে কোনোবাই কিবা এটা ক'লে একদম তেওঁক ওলোটাই মানে মাৰ পিত কৰে, গালি খপনি পাৰে। কিন্তু সেইটো কৰিব নালাগে একদম তুমি যদি তাৰ বিপৰীতে যদি ধুনীয়াকে হাঁহিমুখে যদি কথাবোৰ কোৱা। তেওঁক বুজাই দিয়া মানে আনজনেও বুজি পাব আৰু তোমাৰ কাৰণেও ভাল হব। আৰু যি সমাজখন আছে সমাজ খনৰ মানে সমাজখনো মানে ভালে থাকিব। তেতিয়া মানে যি কাজিয়া পেচাল সেইবোৰ বন্ধ হৈ গলে তো তোমাৰ নিৰৱতা হ'ব হয়নে নহয়। একদম তুমি ধুনীয়াকে থাকিব পাৰিবা তেতিয়া আৰু তোমাক কোননেও বেয়াও না। অ মানে তুমি এটা কথা চাবাচোন মানে হাঁহি থকা মানুহবোৰক কোনেও বেয়া নাপায়।
নাপায় হয়, হয়,
সেয়াই আৰু তোমাৰ লগত কথা পাতি আজি ভালেই লাগিল তোমাৰ পৰা নজনা এটা দুটা কথা জানিব পাৰিলোঁ। তাকে আজিলৈ হ'ব দিয়া হ'ব দিয়া।